হেল্ল'
অ', শুনিছা নে?
হেল্ল' অ', শুনিছো শুনিছো তই শুনিছ নাই অ', শুনা পাইছো তই?
পাইছো পাইছো।
বেকগ্ৰাউণ্ড নইছ গৈ আছে নেকি?
অ', কিবা তোৰ ভাগৰ পৰা বেকগ্ৰাউণ্ড ভইচ আহি আছে অ'।
কেনেকুৱা এই অ', দে ক' ক' ক' খবৰ ক'।
এ ভালেই আৰু তোৰ?
মোৰো মোটামুটি ভাল ভালেই তাকে গৰমৰ অৱস্থাটো বেয়া হৈ গৈছে।
অ', গৰমটো বাৰু বহুত বেছি পৰিছে।
উম, কি কৰি আছ'?
তাকে মই এই বৰশীটো বাবলৈ গৈছিলো বৰশীটো বাই মেলি মাছ দুটা মান পালো পাই আহিলৈ মেলি ব অখন বহিছিলোঁ তাৰপৰা তই ফোন কৰিছ' মোলৈ
পালি নাই মাছ কি কি মাছ পালি?
পাল অ', এই হেৰি এই প পুঠি মাছ তাৰ পৰা হেৰি এইটো শিঙ শিঙৰা মাছ তাৰ পৰা কাৱৈ মাছ এটা তেনেকে অ', গৰৈ মাছ এটা তেনেকে কিমান পালো।
অ, দেতাই আনিব অ', সিহঁতে এশ টকা তটা মোক দে চোন বাৰু
আ,
এশ টকা এটা ধাৰলে লাগিছিলে
এশ টকা এটা ধাৰ লে, মানে মোৰ এশ টকা আছিলে কি হলে পইচাৰ মানে মই হেৰি কৰিলো এই পইচা মোৰ বেংকত মানে এইকেইদিন ৰখা নাই মই মা ভগৰ বেংকলে মানে ট্ৰাঞ্চফাৰ কৰি দিওঁ
হ'ল সাজু কাতে মানে জোৰা কৰি দিলা এটাকে নিদিবি জোৰা কৰি দি
এতিয়া যোৰা কৰি দিবলৈ মই এতিয়া বৰ্তমান মই দৰিদ্ৰ হৈ আছো নহয় গম পাওঁ নে?
ইমান অৱস্থা বেয়া হৈ আছে নে?
নকবি আৰু মোৰ বহুত অৱস্থা বেয়া হৈ আছে
আচ্ছা, খোৱা বোৱা কৰি এশ টকা এটা ধাৰে দিবিছোঁ
হেল্ল'? তই কৰিলি নাই খোৱা বোৱা?
কৰিলো কৰিলো খোৱা বোৱা, এতিয়ালে কোনবাই খোৱা বোৱা নোখোৱাকে থাকে নেকি লাগিলে
তাকেহে, তাকে বাকী হেৰি মাহঁতৰ খব অ', কৰিছে নহয়, পৰা আৰম্ভ কৰিছে নহয়।
অ', অ', গৈছে নহ?
অ', আজিয়ে দুবিঘা আজি খতম ৰুই।
অ', অ', তই নিজে নে কি বেলেগৰ মানুহ লগাইছ নে?
নহয়, নহয় বেলেগৰ হেৰি মানে ৰোৱনী লগালে হেৰি এ মই পথাৰলে যাব পৰা নাই।
অহ।
তাৰ পৰা সেইটো কাৰণে মানে মই কাইলৈ মানৰ পৰা পথাৰলৈ যাব পাৰিম বাৰু, তাৰপা সেইটো কাৰণে এইকেইদিন অকণ ৰোৱনী লগাই লৈ মেলি অকমান আগবঢ়াই থৈছে আৰু। তো হেল্ল'? তোৰ ভাগৰ মাতটো অহা নাই? হেল্ল'? অ', তোৰ ভাগৰ মাতটো অহা নাই, শুনি অ', এতিয়া শুনিছো ক'?
মানে আজিকালি পোৱালি থাকে নহয়, তথাপিতো কোনো আজিকালি কিছুমান মানুহ মানে এলেহৱা হোৱা হৈ গৈছে পথাৰলৈ যাবলৈ মন কণ নকৰে। এই বেলেগৰ মানুহ মাতি পেলাইতো কিন্তু ঘৰততো ছোৱালী-বোৱাৰী থাকিলো, আজিকালি মানুহকে খেতি কৰিবলৈ টান কেলে নাজানো।
সেইটো হয় বাৰু, আমি প্ৰতি বছৰে বাৰু আমি যাওঁ দেই আমাৰ ভণ্টিয়ে মই।
উম,
প্ৰতি বছৰে যাওঁ, কিন্তু এই এতিয়া মই অসুবিধা হৈছো কাৰণে যাব পৰা নাই আকৌ।
আচ্ছা, ঠিকে আছে দে। মানে, খেতিটো কৰিব লাগে আমাক গাঁৱলীয়া মানুহ মানে খেতিটো যদি এৰি দিয়ে নহ, তেতিয়া মানুহবোৰৰ অৱস্থাটো বেয়া হৈ যাব। ত' চহৰত যিখিনি মানুহ থাকে, সিহঁতেতো কেৱল গাঁৱলীয়া মানুহখিনি খেতিৰ ওপৰতে নিৰ্ভৰ কৰে।
অ', আৰু তই পৰালৈকে তই যিটো কাম পাৰ' তই সেইটো কাম অকমান কৰি মেলি সহায় কৰি দিলে নিজৰে মনটো ভাল লাগে, হয় নে নহয় বাৰু?
হয়, হয়।
সেইটোয়ে কে তাপা তহঁত মাটিৰো হবলৈ হ'ল নে কিনো।
নাই-নাই মাটিতো ৰুই পেলাই হোৱা নাই, তো অলমান খেতি বাকী আছেগে, আৰু হেৰি হৈ আছে কঠীয়া তুলি থকা হৈছে সেইখিনি।
অ', হয়, জানো।
অ'।
উম।
এইটো এতিয়া মানে হেৰিটো কৰি থকা হৈছে কঠীয়া, খিনি তুলি থকা হৈছে। কিন্তু তোৰ ৰুই পেলাই কমপ্লিট হোৱাকে নাই, আমাৰতো নিজৰ নিজৰতো খেতি কৰা মাটি নাই নহ, যিখিনি মাটি আছিলে গোটেইখিনি মানে অলপ বালি-বালিচহীয়া মাটি হয়।
অ', অ'।
সেইখিনি মানে তাতে কি হৈছে, তোৰ হেৰি ধান খেতিটো ইমান ভাল নহয়।
উম।
সেইকাৰণে চাহ খেতি অলপ কৰি দিয়া হ'ল বাকী মই এইবাৰ অলপ কচু গাত খান্দিছো মানে তোৰ কিমান এশ পয়সত্তৰটা গাত মই কচু লগাইছিলোঁ। ভালে হৈছে বাৰু সেইখিনি অলপমান। হা ব্ৰইলাৰৰ গোবৰ খিনি দিয়া হ'ল ছাগলীৰ গোবৰ অলপ নি পেলাই দিলোগে। আদা অলপ লগাবলৈ ভেটি এনেকৈ কৰি থোৱা হৈছিলে কিন্তু আধা সময়ত মানে বিচাৰি নাপালোঁ।
অ', অ', আমাৰ কিন্তু আটা হেৰি কৰিছিলে আকৌ দেই উলিয়াই আছিলে মানে।
অ', তহঁতৰ আদা এনে বেছিব পৰাকৈ আদা আছে নেকি।
নহয় এই এ অ', আমাৰ কৰে এইবাৰ এটা বেচিব পৰাোৱকে জানো পাই সুধিবহে লাগিব দেই।
অ'।
অ', কৰে নহয় পাই কচুও আমাৰ কৰি থৈছে কচুও সেই ব্ৰইলাৰ চয়লাৰ গোবৰ আনি দিয়েহি নহয় এইবোৰ।
এইটো মানে কি ধৰৰ ব্যৱসায় ভিত্তিত কৰে নেকি মানে বেচা বেচা মেলা কৰে।
বেচা মেলা কয় অ', আমাৰ পাপাই এতিয়া মানে সেই এইবোৰ বজাৰ চজাৰ হলে বস্তু বোৰ নিবলৈ লৈছে মানে এতিয়া। তাৰপা। লাভটো হয় অ', এতিয়া ঘৰ মানে কি হয় তোৰ লাভটো মানে তোৰ কি হয় গ'ম পাৱনে নাই যদি ঘৰৰ বস্তু যদি নিয় ন নিজৰ ঘৰৰে তেতিয়া মানে বেছি লাভটো হয়।
তাৰপাৰ ত ই যদি বেলেগৰ পৰা যদি হেৰি কৰি নিয় তেতিয়া মানে ইমান ঘৰৰ সমানতো মানে লাভটো নহয় আৰু।
সেই দে মইতো কি আছিলোঁ দেই মাজতে আমাৰ ঘৰত মানে বহুত খিনি পাণ হৈ গৈছিলে পুৰা আৰু বজাৰ দামটো মানে একদম কমি গৈছিলে তোৰ আঢ়ৈ টকা তিনি টকা তেনেকে গুচি দিয়ে। তাৰ পিছত তো সে ইয়াত মই কি হ'ল গছ এজোপা মানে বহুত বেছি পাণ লাগি গৈছিলে কিন্তু পাৰিব পৰা মানুহ নে আৰু গছজোপা মানে মৰি গৈছিলে যিজোপা হেৰি তামোল গছ আছিল তো।
উম, উম।
তাৰপিছত মৰি যোৱাৰ কাৰণে তাৰ দেউতাক গুৰিতে কাটি দিলে কাটি পেলায় গোটেই পাণজোপা পৰি গ'ল আৰু ছিঙি পেলাই মানে বেছি দিলো হা।
অ', গম পাইছোঁ অ'।
যদিও বেপাৰীয়ে মানে ঘৰৰ পৰা যদিও পাঁচ টকা মানকে দিয়ে ন তাত কিন্তু মই চৰি তিন টকা মানকে নিয়ে ন। তাতে কিন্তুই পাচ টকাকে বেচি দিছিলোঁ মানে।
অ', অ', অ'। উম, আমাৰো সেই এইটো লগা আজি পাপাই পাণ পাৰিছে পাণ পাই মেলি এতিয়া মায়ে কমচে কম দুশ মান হেৰি কৰিলে নেকি জুতিয়ালে নেকি।
অ', অ'।
তাৰ পা আৰু আধা খিনি জুকিয়াবলৈ আছে কাই ললে বজাৰলৈ নিব আকৌ
আচ্ছা।
সেইটো কথা।
ঠিকে আছে।
তাকে হেৰি এইটো কি বুলি কয় নামটো অ', অ', কলে কলেজ টোতো এতিয়া বন্ধই।
কলেজ এতিয়া বন্ধ পুৰা এতিয়া মানে কি আৰু পৰীক্ষা আদায় হোৱাৰ পিছৰ পৰাই বন্ধ।
উম, উম।
এতিয়া মই এইটো জুলাই মাহতো কিবা বেলেগৰটো গৰম বন্ধ বুলি বন্ধ থাকে তহতৰ বন্ধ হৈছে নেকি গৰম বন্ধ বুলি?
গৰম বন্ধ বুলি নহয় আমাৰ ইণ্টাৰ্শ্বিপ দিছে যে সেয়া
আমাৰ ইণ্টাৰ্ণশ্বিপ জুনৰ মাহতে খতম কৰিব গ'লে এতিয়া জুলাই মাহটোতো বন্ধই হৈ আছে কিন্তু গৰম বন্ধ বুলি দিয়ে নে নে কি বন্ধ বুলি দিয়ে সেইটো কথা গম নাপাওঁ কাই
অ', সেইটো হয় বাৰু
ত' বাকী ইণ্টাৰশ্বিপ কেনেকুৱা চলি আছে?
বা আমাৰ ইণ্টাৰণশ্বিপ মানে ঘৰত কৰিবলে দিলে নহয় সেইদিনাখন ঘ এই ঘৰত হেৰি কৰিবলৈ মাছৰুম
আচ্ছা চিলিণ্ডাৰ বনাই পেলাই মানে ঘৰতে উৎপাদনটো কৰিবলৈ দিছিল
ঘৰতে উ উৎপাদন কৰিব দিচে অ', তাৰপা হেৰি দি পঠিয়াইছে, যিটো চিলিণ্ডাৰ বনাবলৈ পুনথিল যে ব্যৱহাৰ যে কৰে যে
অ'
সেইটো আৰু বিশটো যে তাৰ হেৰিয় মাছৰুমৰ
বুজি পাইছো অ',
অ', বীজটো দি পঠাইছে ত্ৰিশ টকা লৈছে বীজটো।
কিমান মান দিছে?
এ এটা পেকেট দিছে।
এটা পেকেটটোতো কেইটা তিনিটামান চিলিণ্ডাৰ বনে নেকি নে বেছি বনাই সপাই তিনিটা চ
এ এটা চিলিণ্ডাৰ হে বনাব নেকি। পেকেটটো সৰু ডাঙৰ নহয় নহয়। সৰু পেকেট অ', ডাঙৰ পেকেট এই কেনেকুৱা গম পাও নে পপকৰ্ণ যে যিটো যে পেকেট যে আমি যে হেৰিয়ত গ'লে যে খাওঁ যে ট্ৰেইনত গ'লে
অ',
সেইটো সমানৰ পেকেটটোত দিছে।
এ আমাৰো সেই তেনেকেনতো আমাৰ পৰা পঞ্চাছ টকা দি পেলাই আনে সেইটো আৰু তিনিটা চিলিণ্ডাৰ কৰিছিলোঁ তাতেতো ভাল উৎপাদন হয় তিনিবাৰ লৈকে চিঙিব পাৰি।
অ', নহয় আমাৰ এতিয়া এতিয়া ধৰি ল' মই প্ৰথম কৰিম ন' সেইটো কাৰণে আকৌ।
কেইটা চিলিণ্ডাৰ লগাবি?
এটাই লগাম চাগে।
এই গৰম গৰমত একদম ৰ'দ চ'দ নপৰা জেগাত থ'ব লাগে নহলে মানে বস্তুটো ফুলখিনি মৰহি গুচি যোৱা নিচিনা হয়।
অ', সেইটো এতিয়া কতনো থম জানো তাকে ভাবি আছো পাই।
উম
তাকে ত' বাকী হেৰি নহয় এটো কি বুলি কয় নামটো ৰিপৰ্ট চিপৰ্ট চাবমিট কৰিলি নহয়?
আমাৰ ইয়াত আছে নে হাঁ
ৰিপৰ্ট চাবমিট কৰিলি নহয়?
সেই ৰিপৰ্ট চাবমিট কৰা নাই, ৰিপৰ্টে মোক বিহু দেখুৱাই দিছে।
অ', কি কৰা নাই?
নাই কৰা তোৰ ৰিপৰ্টটো মানে মই ৰিপৰ্টটোতো বনালো কিন্তু এদিনাখন মই হ'লে ফোন কৰিছোঁ যে ছাৰ কাইলৈ যাম তাৰপৰা ছাৰে কৈছে ঠিক আছে আহিবা আধাপা পাইছোগে দেই মোৰ এনেুৱা লাগিছে এছ অ দি নাই নেকি কলেজত তাৰপিছত ফোন কৰিছো, আৰু এইচচ ও ডি লে ছাৰে কৈছে বোলে সেই আজি নগ'লো নহয়, সেই আধা বাটৰ পৰা ঘুৰি আহিছোঁ।
উম।
তাৰপৰা চাৰক সিদিনাখনেই ক'লো যে চাৰ কেতিয়া যাম, চাৰে ক'লে অহা সপ্তাহে আহিবা, মই কৈছো চাৰ মই মঙগলবাৰে যাম। তাৰ মঙ্লবাৰে গৈ পেলাই কলেজত পাইছোগে, যোৱাটো মঙ্লবাৰে
অঁ।
গৈ পেলাই পাইছোঁ, চাৰে কৈছে বোলে, হেৰি শুনা যে তোমাৰ, আমাৰ বেলেগ ডিপাৰ্টমেণ্টে এইখিনি নিজে মানে লোৱা নাই, একচেপ্ট কৰা নাই, গতিকে তোমালোকে হেৰি কৰিবা, বিশ তাৰিখৰ পিছত আহিবা, মানে মোৰ মাথাটো সেইকণতে গৰম হৈ গৈছে।
কেলেই ফাল্টো কৰিছে আকৌ সেইবোৰ।
সেইটোৱে ন', এতিয়া তোৰ ইমান দূৰৰ পৰা গৈছো, গৈ পেলাই তোৰ তাতে পাইছোগে, পােৱাৰ পিছত মানে কি কৰিছে হেৰি, বিশ তাৰিখৰ পিছত ল'ব, সেইটোকে যদি ফোনত কৈ দিব লাগে ন'।
গ্ৰুপত মেছেজ দিয়ক, চবেই পাব নহয় তেতিয়া।
ক'ত গ্ৰূপত মেছেজটো বাদ দে, তই, মই, মইতো ফোন কৰি পেলাই কট' ফোন কৰিছোঁ, ফোন কৰি পেলাই মানে কথা পাতিবলৈ নিবিচাৰে কেলে নাজানা আৰু। আগৰ দিনত যিবোৰ মাছ্টৰ আছিলে ন' এই বুঢ়া বু়ঢ়া মাষ্টৰবোৰ সিহঁতে মানে কিবা, গু়লামি স্বভাৱ এটা আছে। সিহঁতে ধৰ, সেই সিহঁতৰ ডিগ্ৰি-চিগ্ৰি নাই। ডিগ্ৰি নাই, এইটো খাটি খাটি চাগে পাইছিলে কলেজত আগতে, তাৰ পৰা গৈ ভুলক্ৰমে এইচ ও দি হ'লগে।
উম।
এতিয়া মানে সেই, দৰমহা কেইটামানো পায় যে, সেইকাৰণে মানে এই গুলামী স্বভাৱটো মানে বেছিকে ওলায় আৰু, ধৰ সিহঁতে একদম ৰজা, সিহঁতৰ কথাামতেই চব চলিব লাগিব, মই কথাটো কি হ'ল, মই কেনেকে এইচ্ ও দি চাৰৰ মানে বিষয়ে মানে কেনেকে কথাটো গম পালো গম পালানে নাই।
অ'।
তাতে আগতে মানে আমাৰ এজন টিচাৰজন আছিলে হা, টিচাৰজন মানে আমাক পঢ়োৱাইছিলে, প্ৰফেচাৰ আৰু।
অঁ।
তাৰ পৰা এচিষ্টেণ্ট প্ৰফেচাৰ হা, মই পিছতহে গম পাইছো, চাৰ জনলৈ ফোন কৰিছিলোঁ এই ৰিপৰ্টৰ কথা লৈ কেনে, কি কয় সুধিবলৈ।
অ', তাৰ পৰা।
কৈছো যে, তাৰপৰা কৈছো যে ছাৰে এইচ্ ও ডি চাৰে এনেকুৱা কৰিছে, এতিয়া আমাক ভালকে কথাখিনি কোৱা নাই, আমি বিপাঙত ছাৰে কৈছে যে, সেইটো কাৰণে মই ওলাই গুচি আহিলো, মই মানে, মই সুধিছিলো যে ছাৰ আপুনি কেলৈ গুচি গ'ল বুলি। এ, মই ভাবিছিলোঁ, যে সেইজনৰ চাগে পঢ়িবলৈ হোৱা নাই, পি এইচ ডি স্কলাৰ হয়।
অ'।
কিন্তু নহয়, সেইজনে কৈছে বোলে, তেখেতে এচিষ্টেণ্ট টিচাৰেই হয়, এছিষ্টেণ্ট টিচাৰৰ কাৰণে হৈ গ'ল কিন্তু তেখেতে এতিয়া এছচিয়েট প্ৰফেচাৰৰ কাৰণে মানে কিবা নেট, নে, নেট নে চেক্ট কিবা এটা দিছে।
অ, অ, অ'।
অ', কি নেট, নেট হৈ গ'ল, বেলেগ কিবা এটা বুলি কৈছিলে মোক, নেট হোৱাৰ পিছতহে তোৰ হেৰি হয়। এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে পায় ন'। কিন্তু নেট নহয়, বেলেগে আৰু কিবা এটা পৰীক্ষা এটা দি আছিলে মানে।
এ, এইবোৰ কিছুমান মানে শুন, কিছুমান ডিপাৰ্টমেণ্টত এনেকুৱা টিচাৰ এজন থাকেই মানে, গুড়ামী চৰিত্ৰ। ত' মানে একো নকয়, আমাৰ, আমাৰ এপাৰ্টমেণ্টৰ এজন আছে নহয় দেই তোৰ মানে সেইজনক দেখিলে মানে মোৰ মানে এনেকুৱা ভয় লাগে নহয় ত' বেলেগে একো নাই তেওঁ মানে কি কৰিব হেৰি এইটো কলো যে ক্লাছটো কৰিবই নহয় ক্লাছ কৰা টাইমত ক্লাছ কিন্তু মানে তেওঁ সেই মুখে ভাঙি পাতি মানে একো কৈ নিদিয়ে যে আমুকটো কৰিব লাগিব তামুকটো কৰিব লাগিব।
কিন্তু কিবা এটা কৰা পিছত ওজৰাপতি তই কি নাচাবি
এ একদম তোৰ ভুল হ'ব নহয় যেতিয়াও তোৰ কিবা এটা খেলি মেলি হ'ব ন'। এতিয়াতো প্ৰব্লেমৰ ওপৰত প্ৰব্লেম, প্ৰব্লেমৰ ওপৰত প্ৰব্লেম মানে আৰু কথা আৰু পঢ়োৱাব নাজানে আমাৰ পিছতে যি ইংৰাজী মাৰে নহয় নিজেহে বুজি পায় মইতো জনামতে ইংৰাজী চাগে ভালকে নাজানে।
মোক সেইজনে পঢ়ালে মোৰ ভয়ে লাগে মানে কেনেকুৱা ইংলিছ মাৰে বুলি ভাবিছ' সেইবোৰ মই বুজিয়ে নাপাম নেকি
অ' এ মানে কি গ্ৰেজুৱেশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক মানে এনেকুৱাকে ভাবে যে সিহঁতে একদম ইংৰাজী বি সেইটো কবা যে নাই, এগালমান পঢ়িয়ে আহিছে সেইটো নহয়টো হয় নাই বাৰু?
সেইটোৱে নহয় এতিয়াবা আমাৰ মেজৰ ইংলিছ